গাখীৰ ক'ত মই ইয়াত। তোমাৰ সেয়া এপাক ওলাই আহিছিলোঁ আৰু। ঘৰৰ ওচৰতে আছোঁ কোৱা তুমি ক'ত? উম চাহ তাহ খালা, খাই আছোঁ তুমি? অ মই অলপমান হৈছে আৰু অলপমান আগতে খাই কৰি এই এতিয়া ধৰা বঢ়ি আছোঁ আৰু কবালে গৈছা নেকি? অ এই বাহতৰ ঘৰ মোৰ তাতে আছোঁ আৰু অলপ বহি কৰি।
আঠটা।
শুইয়ে আছোঁ বুলি ক'ব পাৰা।
দিয়া দিয়া তোমালোকৰে দিন টেনশ্যন পাতি নাই।
এ পালিঙিখনতে এচিটো তলতে টিকা টো পেলাই শুই আছোঁ।
আচ্ছা আচ্ছা
আহ বাকী কিবা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছিলা বুলে তুমি?
অহ।
অ কিহৰ?
মই তোমাৰ এইয়া ডিছ্ক ল'বৰ।
নহয় নহয় কিবা এটা বেলেগ। তুমি বোলে খুলিছা ৰিচেণ্টলি ইণ্ডাষ্টি কিহৰ ইণ্ডাষ্টি?
শৰ্মা ইণ্ডাষ্ট্ৰী।
শৰ্মা ইণ্ডাষ্ট্ৰী। শৰ্মা নে চৰমাৰ শৰ্মা শৰ্মা শৰ্মা শৰ্মা ঠিকে আছে বাৰু কিহৰ হেৰি তাত মানে কিহৰ ভিত্তিত। তুমি ইণ্ডাষ্ট্ৰিটো খুলিছা?
মই তোমাৰ ইণ্ডাষ্টিটোত মানে তোমাৰ এয়া উম তোমাৰ কি বুলি কয় পাণ দোকান।
দোকান অ আগত দিছকৌ ল'বৰ আছিল বোলে? উম আছে আছে এই হেৰি হাতী বন্ধা পঘা বনাই বুলে হয়। উম বা তুমি কৈছা নে?
এডাল লবৰ দি দুটা হাতী বান্ধিব পাৰা উম।
তুমি মোক এয়া ঘৰত কাপোৰ মেলিবলে ৰবৰ দি অলপ ভাল ৰছী বনাই দিব চোন আৰু মোক গৰু এৰাল দিবলে ৰছী নাই।
হেৰি তোমাক আমাৰ এয়ালে আহিবানা তুমি শৰ্মা ইণ্ডাষ্ট্ৰিটোলৈ আহিবানা লৈ যাবা।
অ যাতে মানে মোৰ এনেকুৱা লাগে যাতে ধৰা ৰচীডাল লাগিলে ছুটিয়ে হক গৰুটো অকমান জোৰ দলে ধৰা দীঘল হয় পানী কন খাই আহিব পায় পুুখুৰী পা।
এ তুমি এডাল ল'ব পা
এডাল ল'ব বা
তেতিয়া হ'লে তুমি
তেতিয়া তুমি এবাৰ বামিচাখন গোটেইখন গ'ল। অই ইমান দীঘল নালাগে তেনে আধা চুটি কৰি দিবা। গৰু নহ'লে মানুহৰ বাৰী পিছালে বাহনিত সোমালে মৰিয়াই মাৰিব।
খুলিছা? কি কি টানি দিলেই দীঘল হ'ব এই নাই নাই। সিটো এতিয়া গৰু যেতিয়া গৰুয়ে দিয়াচোন কেনেকে গম পাব টানি দিয়ক বোলে মানুহ মেও সোমাই যাব মৰিয়াই পাবি চপ।
ৰবৰ সতি ঘপিয়াই পঠিয়াবা বুইছা এইবিলাক নকৰিবা। তুমি মই আধা কাটি দিম দিয়া তুমি অকন চু- কৰি দিবা অকন চুটি কৰি দিবা যাতে বৰপথাৰ খন অকলে কভাৰ কৰে এডালে।
এই বৰপথাৰখন গোটেইখন-
খন বিহুগুৰি পথাৰলৈকে পাই যাবগৈ। অ তেনে ঠিকে আছে জোৰ দিলে যাতে বেলেগ পথাৰত ঘাহ খাই আহিব পাৰে তেনেকে দিবা আৰু।
হয় পাৰিব পাৰিব তুমি হেৰি কৰিলেই হল কি বুলি কয় আমাৰ এই হোলা ফালে বান্ধি দিলেই হ'ল।
বান্ধি দিলেই হ'ল। অঁ ঠিকেই আছে। বাৰু তোমাৰ এনে যোনবিলাক যে ৰবৰ বনোৱা যে।
উম
তাৰ যোনটো মে মেটেৰিয়েল যোনটো মানে ৰবৰ। যোনটো মানে ৰাবাৰ মেটেৰিয়েল। সেইটো তুমি কিহ পা আনা মানে তুমি ইমান দীঘল যে ফ্লেক্সিবুল হয় কিহ পা? তুমি আম গছ গুৰিবাৰ উঠোৱা নেকি বস্তুটো?
নহয় নহয় নহয় নহয় তোমাৰ এই দুবৰি বনৰ গুৰিটো যে।
দুবৰি বনৰ গুৰি ন।
অ
অ বস্তটো ঠিকে আছে বাৰু তুমি ভাল এটা ব্যৱসায় কৰি দিলা কিন্তু।
বা কৈছা যে।
তাকে ভগৱানৰ ওচৰ পৰাই আহে গৈ বাৰু সেইকাৰে ফেক্সিবুল গম পাইছো মই।
উম উম সেইটো কাৰণে উম জেগাতে লাগে সেইটোৱেই। সেইটো কাৰনে সেইটো লৈছো যাতে একে ভগৱানৰ পৰা ওচৰত আহিব পাৰে।
অ, বাকী গা পা ধুলাই নাই?
ধুলো ধুলো এই গা চা ধুই ধুনীয়াকে বিচনাখনতে বহি মই বোলো তোমাৰ লে ফোন এটা লগাওঁ।
অ যিহে গাটো আজি কিবা লাগিছে নহয় একদম নকবা আৰু বুজিছ-
বা কৈছা নে আজি দিনতটো বুটালিছো বুজিছা।
অ মোৰ আজি একেবাৰে এনেকুৱা লাগিছে গৰমক খুন্দাত- বাইশ বাৰ গা ধুইছো এতিয়া নাকেৰে পানী গৈ আছে নহয়।
এ কমাই ধুলা গা।
কমাই ধুলা গা। অঁ মানে মোৰ মানে ঘহি ধুৱা মানে স্বভাৱ এটা আছে। ছে, মোৰ ধৰা ঘাম এটোপাল ওলালে গা ধুই দিওঁ। তাকে নাই কমেও বাইশ বাৰ গা ধুলো আৰু বাইশ বাৰ ধুলো।
আহ
অ ধুনিয়াকে নাকৰ পানী ওলাই আছে এতিয়া। আচ্ছা মাহত মানে এবাৰ ধই দিয়া বাইশ বাৰ মান ধু। নহয় নহয় প্ৰায়ে ধুওঁ মই। সপ্তাহৰ মূৰত মানে মই বাইশ বাৰ তেইশ বাৰ-
অ পাৰি পাৰি তেনেকে সপ্তাহ মোৰত ধুলে ভাল।
ধুলে ভাল, নহয় নাই এদিনতে ধুওঁটো। গোটেই দিনটো আগে কভাৰ কৰি দিওঁ আৰু। মানে একেবাৰে- ঠাণ্ডা দিনত তোমাৰ ধৰা মই বেছিকে ৰ'দ ওলালো- ধৰা সাত বাৰ, কম ৰ'দ ওলালে তিনিবাৰ। ৰদ নোলালে মই নোধোৱেই তিনদিন চাৰিদিন।
অ সেই সেইটোৱে বেষ্ট।
বডি স্প্ৰে মাৰো আৰু তেনেকে ওলাই দিওঁ।
অ এ মোৰতো লগৰ এটা আছে তোমাৰ।
কোৱাচোন। ত।
মোৰতো জানাই আৰু মই ৰ'দ দিয়ক বৰষুণ দিয়ক উপাধিটোয়ে- উপাধিটোতে চব
উপাধিটোতে চব আছে ছমাহ। ঠিকে আছে সুন্দৰ গান ভাল গম পাওঁ বাৰু বাকী এইটো বাদ দিয়াচোন হেৰি এইটো কোৱাচোন য়া কি কয় বাকী ৰঞ্জন দাৰ খবৰ কেনেকুৱা।
কি ক'লা ই ক'লা?
ৰঞ্জন দাৰ খবৰ কেনেকুৱা।
ভালে ভালে।
ভালেই। বাকী মাতৃ
আছে আছে ভাত বনাই আছে।
ভাত বনাই আছে ৰবা অ অ অ হেৰি এইটো কি কয় এতিয়া কি কৰিম বুলি ভাবিছা? মানে কলেজটোতো কৰি আছা তে এ এ এ, উম কলেজটোতো কৰিয়েই আছো বাৰু। কলেজটোতে তুমি কি হেৰি ধৰা কোনটো বিভাগত অধ্যয়ন কৰি আছা।
মই ফিলোচফি।
আহ অ হয় নেকি। তুমি ইইইই মোক কথা এটা ক'ব পাৰিবা ফিলোচফিৰ ওপৰত।
কোৱাচোন ওওওও যদি জানা হয় তেনেহ'লে ক'ম আৰু
কম আৰু মানে মই ভাবিছো হা। মানে মই নাজানো আচলতে সেইটো কথাৰ ওপৰত মানে ফিলোচফি যে মানুহে যে লৈ আছে যে
উম উ উ
কিয় লৈ আছে সেইটো মানে কি পায় সেইটোত কি স্কোপ আছে পিছলে।
অ অ চিৰি অহ সিইই সেইটো বত ধা আ আ আ
আ আ আ মোক সুধিছা মইতো তাকে ভাবিছো মানে। যে ফিলোচফিত মানে মানুহ যে চবেই যে লয়।
কিয় লয় মানে তাত কিবা স্কোপ আছে জানো মই মই কিন্তু ললো লোৱাৰ ইচ্ছা নাছিলে মই মানে। আৰু সেইটোতে আৰু সেইকাৰণে লৈছো এইটো ছিটছিট ছিৰি ছিৰিট ছিৰিট ছিট হয় দেই গম পালে কি কয় নাপালো মই আছামিজটো ভাবিছিলো আাছামিজটো নাপালোঁ। একো নাই একো নাই বাৰু কষ্ট কৰি পঢ়া সকলো চাবজেক্টতে তুমি ভাল এটা মানে ভাল এটা স্থান অৰ্জন কৰিব পাৰিবা কাৰণ ধৰা আজিকালি ধৰা পঢ়া পঢ়াটো বহুত ইম্পৰ্টেণ্ট হৈ গৈছে ন শিখ শিক্ষা মানুহৰ চবকে লাগে জানাই শিক্ষা শিক্ষা তাই শিক্ষা নহলো চলি যায় সেইবোৰ দেখিচা নহৈ চাহ বেপাৰিবোৰ ক'ত গৈ আছে সেইটো বস্তু নহয় মানে চোৱা শিক্ষা থকা মানুহ এজনে যোনটো কৰিব পাৰে অ ই অ ত অগা জ্ঞানী মানুহজনে সেইটো কৰিব নোৱাৰে শিক্ষাৰ মানে নিজৰ ষ্টেণ্ডাৰ্ড বেলেগ কৰি দিয়ে তোমাৰ এতিয়া ধৰা যেনেকে এতিয়া
কৈ যায় না।
গ্ৰেজুন বিলাক ধৰা এতিয়া শিক্ষিত উম উম ব্যক্তি হয় তেওঁলোকৰ তুমি কাপোৰ চাবা বা তেওঁলোকৰ ষ্টেণ্ডাৰ্ড চাবা তেওঁলোকে শিক্ষিত হৈ যোনটো কাম কৰি আছে। তাকে সেইটোও চাবা তেনেকুৱা হিচাপত মানে সিহঁতে বহুত কিবা কিবি কৰি থাকে ন।
নহয় আজি আজিৰ যুগটো এনেকা বিপ বিপ নহ'লে
এ তোমাৰ মাতটোৱে শুনা নাই।
অ অ অ আচ্ছা মোৰ মাতটো যোৱাই
হেল্ল'
বু শুনিছানে!
নাই শুনা।
ত শুনা পাইছা নে নাই?
শুনা পাইচা নে নাই? অ শুনা না, হেল্ল' অ শুনিছোঁ। শুনিছোঁ। অ শুনি আছোঁ। হৈ তোমাৰ কাৰণ নেটৱৰ্ক বৰ এটা ভাল নহয় বৰ এটা আমাৰ এইখিনি গাওঁ লিয়া গয়া জেগা। যে
ছাই লে। মানুহ থাকিলে দিগদাৰ হ'ল হয় তাত।
দিগদাৰ হৈছে। আ আকছ
ঠিক থাকিলে ঠিকে থাকে ইয়াত আহিলেহে দিগদাৰ হৈ যায় বোলো।
ঠিকেই থাকে ইয়াত আহিলে দিগদাৰ হৈ যায় বোলো। অ, অ এই ইয়াত অকমান নেটৱৰ্কৰ প্ৰব্লেম তুমি কথা পাতি পেলাই টাৱাৰ এটা বঢ়াবানা।
তাকে ভাবি আৰু ঘৰতে তাতে বৰ দিওঁ নেকি।
টাৱা এটা বহোৱাচোন।
অ নহ মই কথা পাতিছিলো মাজতে। হেল্ল'। অ হেল্ল'।